অঁ
হেল্ল'।
অ কোৱা।
কি কৰি আছে এ?
এ এনে আছো ৰ, তুমি?
মইয় এনেই আছো, পিছে কালি কলেজ নাহিলা যে তুমি কিয়?
এই মই লোচো মোৰ অলপ বেমাৰ হৈ আছে সেইকাৰণে যাব নোৱাৰিলোঁ আৰু। তুমি মাতটো শুনি গম পাইছা চাগে।
অ গম পাইছো ৰ, পিছে আমাৰ কালি লগৰবোৰৰ মাজত এটা আলোচনা হল নহয় তুমি নাহিলা। আলোচনাটোৰ অ তুমিও আলোচনাটোত থাকিব পাৰিলা হয় ভাল পালা হয়।
অ' কিহৰ ওপৰত আলোচনা কৰিলা পিছে তোমালোকে কোৱাচোন মোকো অলপ।
আলোচনা বুলিলে বিশেষ এ একো এনেকুৱা তোমাৰ হেৰি নে বিষয় নাছিলেচন। আমি এনে এটা বিষয় বাছি ললো আৰু এ বৰ্তমান সময়তো জানে সকলোৱে মানে সকলো ক্ষেত্ৰতে চেষ্টা কৰি আছে কাম এটাৰ বাবে। ত আমি ভাবিলো আমি এনে এটা বিষয় ওলালো যে পৰিশ্ৰম ডাঙৰ নে ভাগ্য ধৰা কোনটো বেছি দৰকাৰ? তাৰে ওপৰত তোমাৰ সকলোৱে নিজৰ নিজৰ মতামত দিলে, কোনোবাই ধৰা পৰিশ্ৰমৰ কথা ক'লে কোনোবা ভাগ্য। কৰ কথা কলে, ত' সেইবোৰ কথা শুনি মই ভাবিলো তুমিতো নাহিলেই, তুমি তুমি থাকিলে তুমিও গম পালা হয় বা তুমিও ভাল পালা হয় থাকি সেই আলোচনাত।
বাপাৰে ভাল, কথা ভাল মানে এটা বিষয়ৰ ওপৰতে কথা পাতিছা দেখোন এ, মানে মানে ঠিকেই দিয়া। পৰিশ্ৰম ডাঙৰ নে তোমাৰ ভাগ্য এইটো এটা ক'বলৈ গ'লে ডাঙৰে তোমাৰ প্ৰশ্ন দিয়া, বাকী মোৰ মতে আৰু মই ভাবোঁ আৰু পৰিশ্ৰম আৰু ভাগ্যৰ লগত দুয়োটা আমাৰ কাৰণে সমান আৰু ক'বলৈ গলে। পৰিশ্ৰম নকৰিলে তুমি সফলতা পাবা আৰু তোমাৰ ভাগ্য নাথাকিলেও তোমাৰ কেতিয়াবা সফল তোমাৰ কাষ কাষৰ পৰা গুচি যাব এনেকুৱা আৰু ত সেইকাৰণে মোৰ মতে দুয়ো এটা প্ৰয়োজনীয়, তুমি কি ভাবা পিছে ইয়াৰ ওপৰত?
এ ময়ো একে ভাবো মানে কি কবলৈ গলে তোমাৰ পৰি তুমি যিটো কথা ক'লা পৰিশ্ৰম আৰু ভাগ্য দুটা একেলগে থাকিলেহে কাম কৰা হয়তো, ত' মানে কবলৈ গ'লে বহুত কথা আছে এই বিষয়ে মই তোমাক যদি সঠিক ভাৱে কওঁ মানে এতিয়া তুমি উদাহৰণস্বৰূপে এটা ধৰি লোৱা এটা যিবিলাক আমাৰ প্ৰতিযোগিতামূলক যিবিলাক পৰীক্ষা হয় ডক্তৰৰ পৰীক্ষা হওক তোমাৰ ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা বা তুমি অ যিবিলাক এ পি এছ চি ইউ পি এছ চি বুলি যে কওঁ আমি সেইবিলাক পৰীক্ষা, সেইবিলাক পৰীক্ষাত তোমাৰ পৰিশ্ৰমটো দৰকাৰী মোৰ হিচাপত সেইটোত মানে তোমাৰ ভাগ্ কয় একো কাম নকৰে। সেইটোত তুমি বছৰ বছৰ জুৰি যদি পৰিশ্ৰম কৰিছা ভালদৰে পঢ়িছা বা সময়ৰ কামবোৰ সময়ত শেষ কৰিছা তেনেহলে তুমি এটা ফলাফল পাব পাৰা, কিন্তু যদি সেই ক্ষেত্ৰত তুমি আকৌ অকল আহ মানে অকল যদি ভাবা যে তুমি বঢ়িয়াকে কেৱল মাত্ৰ এ তোমাৰ ভাগ্যৰ ওপৰত অ নিৰ্ভৰ কৰি যাবা পৰীক্ষাটো দিবা বা পৰীক্ষাটো উত্তীৰ্ণ হবা সেনেকুৱা নহয় কাৰণ তোমাৰ ভাগ্যত সেইটোত একো লিখা নাথাকে তুমি যদি অ', তোমাৰ প্ৰথম প্ৰশ্ন এটা আহিছেঁ তাতে তোমাৰ চাৰিটা তোমাক অপচন দিয়া আছেঁ আৰু যদি তুমি তুমি ভাবা যে মোৰ ভাগ্য ভাল হলে মই পাই যাম বা মোৰ ভাগ্য যদি ভাল মই এ কিবা এটা লিখি দিলে হৈ যাব, তুমি চাৰিটা অপচনৰ যদি ভাগ্য হিচাপত লটাৰী খেলা এ আগতে ধৰা আমিয়ে কৰিছিলো ন, ৰবৰত হওক বা এনেই আৰু আঙুলিৰ মাজতে লিখিছিলোঁ, লিখি কিনে ৰবৰ দাল ধৰা মাৰি দিয়া যদি যিটো পৰে সেইটো লিখো আৰু তিনবাৰ যিটো পৰে সেনেকুৱা ধৰণৰ বস্তু মানে সেনেকোৱা ধৰণৰ চেষ্টা যদি তুমি এইবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাত কৰা তেনেহলে নহয়। কাৰণ, তোমাৰ সেইবিলাকত তোমাৰ যিটো তোমাৰ জ্ঞানৰ যিটো ভাণ্ডাৰ সেইটোৰ অত্য অত্যন্ত প্ৰয়োজন! তুমি কি শিকিছা বছৰ জুৰি বা কি পঢ়িছা? সেইবোৰ জানিব লাগিব! এনেকুৱা নহয় যে অ' মই গৈছোঁ কিবা এটা লিখি দিম? দেন মই আহ' চিটটো পাই যাম বা মই পাছ কৰি যাম! সেনেকুৱা নহয়? ত' তুমি কি ভাবা এই ক্ষেত্ৰত?
এই ময়ো তোমাৰ দৰে ভাবো দিয়া, মানে তোমাৰ অকল আহ' ভাগ্যৰ ওপৰত মানে আমি বহি থাকিলে নহ'ব ন? আমি নিজৰ যিবিলাক কাম আছে সেই কামবোৰো কৰিব লাগিব। ত' তুমিতো চাগে এইবিলাক যিবোৰ কলা তুমি প্ৰতিযোগিতামূলক পৰীক্ষা! এই পৰীক্ষা যে তুমি দিছা চাগে ত' তুমি এ কোৱাচোন অলপ মানে সেয়া পৰীক্ষা দিছিলা তুমি কেতিয়াবা এনেকুৱা কাম কৰিছিলা নেকি? মানে ধৰি লোৱা, তুমি সেইটো নেজানা বা তুমি ধৰি লোৱা একো নাজানা, তুমি কেতিয়াবা ভাগ্যৰ ওপৰত সেনেকে অ', টিক কৰি আহি কিনে তুমি যেতিয়া ঘৰত আহিছিলা আৰু মানে তেতিয়া সেইটো শুদ্ধ হৈছিল নে? তেতিয়া তুমি মনত কি ভাবিছিলা আৰু যে অ', ভাগ্যৰ কাৰণে মই বাছি গলোঁ মানে? এনেই মোৰ যিটো আইডিয়া আছিলে আইডিয়াৰ মতে মই এইটোত এক নম্বৰ বেছি পাই গ'লোঁ আৰু? তেতিয়া তুমি ভাবা নে? মোৰ ভাগ্য ভাল আছিল মোৰ ভাগ্য ভাল আছিল। ত' সেইটো মই সুধিছোঁ তোমাক তেতিয়া তুমি ভাবা নে মোৰ ভাগ্যখন ভাল আছিল?
নাই মই সেইটো নাভাবো। কাৰণ, কি জানা মানে ধৰা মই পৰীক্ষা এটাত গৈছোঁ। বা মই সেইটো লিখি আহিছোঁ তুমি কোৱাৰ দৰে, কিন্তু মই যিটো বস্তু লিখিম বা যিটো বস্তু ধৰা মাৰ্ক কৰি আহিম সেইটো মই লিখিম কিয কাৰণ মই সেইটো অলপ হ'লেও জানো সেইবিষয়ে বিষয়ে মোৰ অলপ হলেও কিবা এটা মনত আছে ধৰা সেইটো বস্তুৰ লগত কিবা এটা বস্তু জড়িত হৈ আছে! সেইকাৰণে হয়তো সেইটো মনত আহিছে হয় নাই? কিন্তু যদি তুমি এনে যদি ভাবি আছা যে মই একো নাজানো। তেতিয়াহ'লে তুমি ক'ব পাৰা যে মই একো নাজানাকে এটা টিক কৰি থৈ আহিছোঁ বা এটা ল লিখি থৈ আহিছোঁ সেইটো যদি শুদ্ধ যায় তেতিয়া ভাগ্যৰ কথা ক'ব পাৰা। সেই মোৰ ক্ষেত্ৰত তেনেকুৱা, আৰু তোমাৰ অ', ভাগ্যৰ বুলি ক'লে অকল পঢ়া শুনাইটো নহয়? মানে তুমি এতিয়া কৃষৰ কথাই যদি ভাবি ছোৱা তেওঁলোকে কিমান কষ্ট কৰি মাটি হয় বীজ সিঁচে, পানী দিয়ে আৰু কষ্ট কৰে হয় নাই। যদি তেওঁ পৰিশ্ৰম নকৰে তেনেহ'লে তোমাৰ তুমি ভাবা নেকি যে, তেওঁলোকৰ ভাগ্যৰ বাবে তেওঁলোকে সেই শস্য উৎপাদন কৰিব পাৰিব, এই ক্ষেত্ৰত তোমাৰ কি মতামত?
এই ঠিকেই কৈছা দিয়া মানে কিহৰ ওপৰত কলা ন ছাত্ৰ- ছাত্ৰী জীৱনত হয়ে এই টো। পৰিশ্ৰম নকৰিলে তেওঁলোকে মানে সফলতা লাভ নকৰে! ঠিক তেনেদৰে কৃষকৰ ক্ষেত্ৰতেো একে দিয়া, মানে কৃষকৰ ক্ষেত্ৰত যদি কৃষকজনে ভাগ্যৰ ওপৰত মানে বহি থাকে আৰু মানে? ধৰি লোৱা, মই এইটো নকৰোঁ সেইটো নকৰোঁ এতিয়া নকৰোঁ মানে সময় আহিলে সেইটো হ'ব। আহ মই কষ্ট খিনি নকৰো ত তেতিয়া জানো সেই শস্য পালন কৰিব পাৰিব নোৱাৰে ন। ত' সেয়ে দিয়া কষ্ট নকৰিলে বা তোমাৰ এই ধৰি লোৱা মাটি তোমাৰ চ চহুৱোৱা হওঁক বা তোমাৰ এ বীজ সিচাই হওঁক তোমালোকৰ পানী নাই ধৰি লোৱা সি পানী বৰষুণ বৰষুণ দিয়ালৈকে ৰখি থাকিবা নেকি নৰখা ন ৰখি থাকিলেচোন শস্যখিনি তোমাৰ আহ হেৰি হৈ যাব আৰু অ নষ্ট হৈ যাব ত' পানীখিনি কেনেকৈ যোগান ধৰিব পাৰ তাৰ ওপৰত আমি মাথা মাৰিব লাগিব ন ত সেইটোয়ে পৰিশ্ৰম আৰু টো পৰিশ্ৰম কৰি আমি যিটো আমাৰ শস্য আছে শস্যখিনি আমি আৰু যাতে ভাল হৈ থাকে তাৰ কাৰণে আমি অলপ চেষ্টা কৰিব লাগিব যদি তুমি ভাগ্যৰ ওপৰত গহি থাকা যে বৰষুণ দিব অমুক হ'ব তেতিয়াহ'লে নহ'ব নহয়তো সেইটোৱে দিয়া ক'বলৈ গ'লে আৰুতো বহুত আছে আৰু তোমাৰ ধৰি লোৱা বা তোমাৰ কেতিয়াবা দেখা যায়নে যায় আৰু ধৰিলে দুজন মানুহৰ এ একে ধৰণৰে পৰিশ্ৰম কৰে কিন্তু এজনে সফলতা হয় কিন্তু আনজন মানে অলপ দেৰিকৈ হয় আৰু মানে ধৰি লওক আমি দুটাই আৰু উদাহৰণ দিলো ধৰি লওক আমি দুয়ে মানে সমান আৰু পৰিশ্ৰম কৰিছোঁ আৰু সমান সমান পৰিশ্ৰম কৰিছোঁ সমান ধৰিলে এটা পৰীক্ষাৰ কাৰণে আৰু সমান পঢ়িছোঁ সমান মানে কষ্ট কৰিছোঁ। কিন্তু তোমাৰ হৈ গ'ল মোৰ হোৱা নাই তেতিয়া তেতিয়া তুমি কাক দুখ দিবা পৰিশ্ৰমক দুখ দিবা নে ভাগ্যক দুখ দিবা।
তেতিয়া হয়তো তুমি অলপমান ভাগ্যৰ কথা আহ ক'ব পাৰা সেই ক্ষেত্ৰত কিন্তু মই ভাবো আৰু সফলতাৰ ধৰা সময়তটো অলপ বেলেগ হ'ব পাৰে হয়তো মই আগত পাব পৰা সফলতা তুমি পিছত পাব পাৰা কিন্তু তাৰে পিছফালে যিটো পৰিশ্ৰম সেইটো কেতিয়াও কিন্তু বিফল নহয় কেতিয়াবা হয়তো ফল পোৱাত সময় লাগে আৰু আহ ধৰা বহু বছৰ লাগি যায় বা বহু দিন লাগি যায় কিন্তু তাৰ যিটো অভিজ্ঞতা তুমি সেই কামটো কৰাৰ বাবে যিবিলাক অভিজ্ঞতা আহৰণ কৰিছা যিটো জ্ঞান হওঁক যিটো দক্ষতা সেইটো তোমাৰ নিশ্চয় বৃদ্ধি হব ন। এতিয়া ধৰা মই এবছৰ আগত কাম এটা পালো আৰু তুমি এবছৰ পিছত এটা পালা তো সেই কামটো পোৱাৰ বাবে যিখিনি বস্তু মই পঢ়িছোঁ। তাতকে তুমি হয়তো অধিক পঢ়িছা আৰু এবছৰত ত' সেইটো কথাত তোমাৰ জ্ঞান আৰু দক্ষতা যিটো সেইটো আৰু বৃদ্ধি হ'ল ন তোমাৰ সেইবোৰে তোমাৰ পিছলে সফলতাৰ পথ সুগম কৰে আৰু কবলৈ গ'লে মই যিবিলাক কথা হয়তো নাজানিম তুমি ভালদৰে জানিবা ত তুমি কামটো পোৱাৰ লগে লগে তোমাক শিকাবলগীয়া নহয় আৰু মোৰ দেউতাই তোমাৰ সদায় এটা কথাই কয় যে তোমাৰ ভাগ্যই সুযোগ দিয়ে কিন্তু যিবিলাক সুযোগ আৰু সেইবোৰ সদব্যৱহাৰ কৰিবলৈ আমি পৰিশ্ৰম কৰিব লাগিব ত' এই কথাটো মোৰ বহুত ভাল লাগে আৰু তেওঁ যেতিয়া কথাটো কয় ধৰা সুযোগতো সকলোৰে জীৱনত আহে কবলৈ গলে কিন্তু প্ৰস্তুত যিবিলাকে ধৰা প্ৰস্তুতি থাকে বা যিবিলাকে সেই সুযোগটো ওলোৱাৰ কাৰণে তোমাৰ ৰেডি থাকে আৰু কবলৈ গলে সেই মানুহে মানে সেই সুযোগক সফলতা লৈ লৈ যাব পাৰে যিবিলাক তুমি তেতিয়া ধৰিলা ইতিহাসলৈ যদি চোৱা এবাৰ ইতিহাসলৈ যদি মন কৰা তেতিয়া দেখিবা যে বহু সফল বক্তি জীৱনত প্ৰথমে বহুত ব্যৰ্থতা আহিছিল আৰু তেওঁলোকে বহুত বস্তু হেৰুৱাব লগীয়া হৈছিল কিন্তু তেওঁলোকে কি কৰিছিল হাৰ নামানি পুনৰ চেষ্টা কৰিছিল। আৰু তেওঁলোকে তোমাক ভাগ্যয়ক দুখ দি বহা যদি দেখিলা হয় তুমি যদি বহি থাকিল হয় তেন্তে তুমি ভাবা নেকি তেওঁলোকে যে সফলতাটো লাভ কৰিব পাৰিলে হয় কেতিয়াও নোৱাৰিলে হয় আৰু আজিকালি ক্ষেত্ৰতো তুমি যদি ক'ব যোৱা আজিকালি মানে বহুত যুৱকে সোনকালে সফলতা বিচাৰে। আৰু সেই ক্ষেত্ৰত তুমি কষ্টও কৰিব নিবিচাৰে। তুমি কষ্ট নকৰাকৈ তেওঁলোকে যদি পইচা পায় দুটকা মান- এতিয়া তেওঁলোকে ভাবে যে কষ্ট নকৰা মাধ্যম এটা বিচাৰি পালে। সেনেকুৱা কথা নহয় ন, কি কাৰণ তোমাৰ ধৰা যদি তুমি সফল হ'ব বিচাৰিছা তেনেহ'লে তুমি কষ্ট- কষ্ট কৰিব লাগিব, কষ্ট নকৰাকে- যদি তুমি আহ, মানে তুমি যদি ভাবিছা যে কিবা এটা হ'ব- বা তুমি এটা কিবা লাভ কৰিবা, তেনেহলে তোমাৰ এইটো ভুল ভাৱনা কাৰণ সকলো মানুহে- ভাগ্য ইমান ভাল নাথাকে ক'বলৈ গ'লে। ত কিন্তু পৰিশ্ৰম কৰাৰ যিটো সুবিধা সেইটো চ সকলোৱে পায়। ত' সেইবাবে মই ভাবো যে পৰিশ্ৰম কৰাটো অত্যন্ত জৰুৰী হয়। ক'বলৈ গ'লে আৰু তুমি দেখিবা এটা কথা যে- এক হাজাৰ বা দুহাজাৰ মানুহৰ ভিতৰত এটা মানুহৰ কেতিয়াবা হয়তো সুযোগ- উম, টো পাই সেই ভাগ্যৰ পৰীক্ষাত। যিটোৰ বাবে তেওঁলোকে সফলতা লাভ কৰে, কিন্তু বা- কি যিমান খিনি মানুহ থাকে, তেওঁলোকে কিন্তু পৰিশ্ৰমৰ মাজেৰে আগবাঢ়িব লগা হয়। বাকী এই বিষয়ে বেছি একো নকওঁ, পৰিশ্ৰম আৰু ভাগ্যৰ কথা ক'বলৈ গ'লে শেষ- হ'ব জানো, সকলোৰে বেলেগ-বেলেগ মতামত। ত' ৰাখিছো দিয়া নহলে আজিলে।
অঁ, হ'ব দিয়া।